অঔচা
অ শুনা পাইছা মই আকৌ বোলো শুনা পোৱা নাই নেকি
নাই নাই শুনি আছোঁ
সেই এনে আছো গধূলা হৈছে আৰু অলপমান বাহিৰতে বহিব আহ দিছো ওলাই পেলাই
মইয়ো মইয়ো এনে বহি আছো টো
উম মই বোলো অলপমান পথাৰৰ ফালেহে ওলাই যাও নেকি ইমান ধুনীয়া বতৰটো হৈছে। হয় দিয়া।
সন্ধিয়া সময়ত পিছে ওলাই যাব নাপায় আকৌ দেই। বুলি অন্ধবিশ্বাস আছে।
সেইকাৰণেহে ৰখি আছোঁ বাৰ-বাউণ্ড-বাউণ্ডৰীৰ পৰা ওলাই যোৱা নাই।
অন্ধবিশ্বাস এইবোৰ।
তাকে অলপমান যিহেতু মানুহ আমি আৰু বিশ্বাস অন্ধবিশ্বাসৰ মাজতে চলি থাকিব লাগিব।
ধুনীয়া গান গোৱা নেকি তুমি
হেই মই গান নাগাওঁ নহয়। এনেই এই নাই শিকা গান গাব মই নাজানোয়ে মোৰ মই মোৰ মাতো গদহা বুলিহে কওঁ। তোমাৰ মাততোহে মই আকৌ বহুত শুৱলা টাইপ পাওঁ বহুত শুৱলা পাওঁ মোৰ মাততো মই গদহাই পাওঁ।
মই কিন্তু গান চান নাগাওঁ।
ময়ো নাগাওঁ গান দেই মই চিঞৰাত ভাল আকৌ
ময়ো বেয়া নহয়।
অ', কেইবাটাকে চিঞৰিব হলে একদম এক নম্বৰত যাম তেতিয়া মই
গোটেই ওচৰ চুবুৰীয়াই সুন্ধাকে নে
উ'ম নকবা আৰু মই যদি কথা কওঁ নহয় মোক গালি দিয়ে ওচৰ তিনি ঘৰ মান মানে পাৰ হৈ পেলাই মোৰ বৰমাহতৰ ঘৰ আছে। এতিয়া মানে সিহঁতি মোক পিছত গালি দিয়ে ঐ তই বোলে এনেকুৱা গাঁৱত বোলে কিয় এনেকে চিঞৰি থাক বোলে তোৰ মাত আমাৰ ঘৰলৈকে শুনিছো।
অ', আজিকালি সম্বন্ধ বোৰ প্ৰায় পাহৰি যোৱা নিচিনাই হৈছে মাহী, পেহী, বৰমা আজিকালি ল'ৰা ছোৱালীবোৰে চাবাচোন আন্টি আংকেল বুলি কৈয় সামৰি ৰাখি থয়।
অ', হয় নাজানেই মানে ইংৰাজী বিষয়টো -পুৰা মানুহে আকোৱালি লৈছে ন
সচাকে বেছি মডাৰ্ণ হ'বলৈ গৈ পেলাই কিন্তু অসমীয়া ভাষাটো প্ৰায়ে
কিছুমানেতো নিজৰ মাহীবোৰকো আন্টি বুলি শিকায়।
কিন্তু এইটো বেয়া কথা ন। সম্বন্ধ বোৰ সদায় ধৰি ৰাখিব পাৰিলে ভাল আৰু অসমীয়া জাতি তি হিচাপে আমাৰ আগৰ পৰা
নিজৰ মা মাক মা বুলিয়ে মাতিব লাগে হয়।
অ আজিকালি সচাগে ময়ো বেয়া পাওঁ আৰু দেউতা বুলিও মাতাতো
কমিয়ে গৈছে পাপা বুলিয়ে বেছি মাতে কিছুমানে আজিকালি ডেড বুলি মাত ডে ডেডা বুলি কয়, মানে কি কি ভাষা গৈছেগৈ নহয়।
উ'ম বিভিন্ন ধৰণৰ ভাষা
উ'ম আৰু বিশেষকে মানে বাৰু দেউতাকৰ কথাটো মই বাদেই দিছ দিছো কিন্তু মাকৰ ক্ষেত্ৰত মানে মই ভাবো আৰু দেখিছো মানে যে আজিকালি মানে প্ৰায় ভাগ মামা বুলি মাতে সেইটো মই একদম পচন্দ নকৰো মা যেতিয়া মায়ে ন।
মইও বেয়া পাও আৰু খুৰী বৰমা এইবোৰ সম্পৰ্ক বোৰ বেছি ভাল। ভালহে, মাহী, পেহী ভাল লাগে শুনিও ভাল লাগে। আজিকালি ল'ৰা ছ বোলে নকয়ে।
নকয়ে চব আন্টি আংকল এনেকেই কৰে মানে।
অসমীয়া শব্দ এটা ভালকে কব নাজানে।
উম।
কিবা এটা সুধি লে শুদ্ধকৈ উত্তৰ দিব নোৱাৰে।
আৰু আজিকালি ল'ৰা ছোৱালীবোৰ চাবাচোন কিবা মুদি টাইপ থাকে এনিটাইম মানে তোমাক ৰেচপনচ বেছিকে দিব, অ' কিবা মানে সিহতৰ মানে মগজটো যেন কিবা যেনেকে শেক কৰি থৈ দিছে তেনেকুৱা টাইপত মানে থাকে যে অকল মানে নিজৰ মতলবৰ কথাটোহে কব তোমাক আৰু বেলেগ তোমাৰ লগত হেৰি নাই।
বহুত পৰিৱৰ্তন হৈছে কিন্তু আজিকালি সচাঁকে মোবাইলৰ কাৰণেই পৰিৱৰ্তন হৈছে নে বৰ সময়ৰ লগতে পৰিৱৰ্তন হৈছে নে।
আমি পুৰা মানে আপোনেই হৈ যাওঁ, পুৰা আপোনত্ব আহি যায়।
অ' আজিকালি ল'ৰা-ছোৱালী বোৰে পতককে ফ্ৰী হবওঁ নোৱাৰে। তাহাঁতৰ সময়ৰ দৰকাৰ হয়।
অ' বেয়াও লাগে ন তেনেকুৱাত নিজকে লাজ পোৱা যায় সিহঁতৰ লগত কথা পাতিবলৈ গৈ।
অ'আৰু তাহতি যিবোৰ ভাষা কয় কিছুমান বুজিও নাপাও আজি কালি যে তাহাঁতি বহুত চৰ্ট ফৰ্মত কিছুমান কথা কয়, যিবোৰ মানে ভাবিবলগীয়া হয় আমি অলপ টাইম। কি কৈছে আৰু কি বুজাব বিচ চাৰিছে।
আৰু চাবাচোন কিছুমান ল'ৰা-ছোৱালী মানে বিশেষকৈ ছোৱালীবোৰৰ কথাই কৈছো ল'ৰাবোৰ বাৰু অ' বেলেগে হৈ যায়। এয়া হেৰি মানে বহুত সৰুতেই হা ন, আঠ বছৰতে একদম ছোৱালীবোৰ দেখিবলে মানে আমাতকে ডাঙৰ-ডাঙৰ হৈ গৈছে।
এইটো কিন্তু হয় যুগৰ পৰিৱ তেনে হৈছে আৰু বুলি ক'ব লাগিব বতৰটো যেনেকে পৰিৱৰ্তন হৈছে ঠিক তেনেকে ল'ৰা-ছোৱালীৰো সাংঘাতিক এটা পৰিৱৰ্তন দেখা যায়। আজিকালি।
হয় দিয়া।
মোবাইলে এই পৰিৱৰ্তন বোৰ আনি দিছে। আৰু। আৰু আজিকালি মই এই বস্তুতটো ইমান বেয়া পাওঁ। তুমি দেখিছা নে মোবাইলত ভিডিঅ' বোৰ চোৱা নে মাক বোৰে ল'ৰা-ছোৱালী বোৰক মানে অলপ বেছি অলপ শিকাই শিকাই অভাৰ স্মাৰ্ট কৰি দিছে আজিকালি।
অ' কিছুমান যে চছিয়েল মিডিয়া পেজ কিছুমান আছে ল'ৰা ছোৱালী, ছোৱালী মানে অ' সৰু-সৰু বাটচা বোৰক যে একদম ইনস্ত্ৰাগাম পেইজ খুলি দিছে, উম এতিয়া মানে বেয়া দেখে আৰু। মই এইটো পছ পচন নকৰো।
ময়ো বেয়া পাওঁ। শিকাই মানে কি কৰিবলৈ বিচাৰ বিচাৰিছে মানে বুজি নাপ পাওঁ মই সঁচাকে বহুত বেয়া লাগে এনেকে। নিজৰ মতে জী-জীয়াবলে দিব লাগে ল'ৰা লৰালি
হয়, দিয়া মাক দেউতাকে নিজৰ পচন্দৰ কিবা এটা দিয়াতটো সেইটো বেলেগ কথা আৰু কিন্তু মানে ল'ৰা ছোৱালীটোক যে, ফৰ্চ কৰে পুৰা উম, নিজৰ মানে টকা আৰ্জনৰ কাৰণে বেয়া লাগে তেতিয়া।
অ', সঁচাকে বিৱহাৰ কৰা নিচিনাহে হৈছে আজি কালি
আৰু আজিকালি দেখিছো প্ৰায় মানে মই দেখিছো কিছুমান মাক দেউতাকে মানে আজিকালিৰ মাক দেউতাক দেই আগৰ দিনত বাৰু আমাৰ মা দেউতাহঁতৰ লগত বাৰু সেইটো তুলনা সঁচাই কৰিব নোৱাৰি। আজিকালি কেনেকুৱা মানে ল'ৰা ছোৱালীয়ে মাক দেউতাকক মানে যদি মায়িও থাকে মাক দেউতাকে মানে একোৱে নকয় ইমান মৰম দেখায়। সেইটো কাৰণে ল'ৰা ছোৱালীটোৰ অ' আৰু মানে ল'ৰাটোক বা ছোৱালীজনীক কিবা এটা কব অ', ভয়-ভয় খাই। নাইবা কিবা এটা লাগিব যে, লাগিব অ', দি দিওঁ দিয়া কাৰণ আকৌ যদি কিবা এটা বেলেগ কিবা এটা ষ্টেপ লৈ ল ভয় খাম মানে আমাৰ পৰা দূৰ হৈ যায় যদি সেই ভয়ত দি দিয়ে মানে জিদটো পুৰাই দিয়ে। সেইটো বস্তু বেয়া বহুত মানে ল'ৰা ছোৱালীবোৰ উম, আগতে আমাৰ মা কেনেকুৱা আছিল ন কিবা এটা বিচাৰিলে নিদো বাচ নিদিও আৰু আগতে পিটনো খাইছো দেই।
সঁচাকে সেইকাৰণে আজিকালি বৃদ্ধাশ্ৰমলৈ যে, ইমানকে বৃদ্ধাশ্ৰম কিয় ইমানকে খুলি পেলাই
সিহঁতক মানে মাক দেউতা অ', মাক দেউতাকৰ লগত মানে তাহাঁতক কোনো মানে হেৰিটো নাইয়ে নিজৰ মানে কানেকচনটো নায়ে মৰম চেনেহ বোলা বস
আচলতে এয়া মাক বাপেকেও চাগে কিছুমান তেনেকুৱাই দিশ দেখ খাইছে তাহঁতক সৰুতেই হোষ্টেলত ৰাখি আহে।
আজিকালি টকা পইচা আৰ্জনৰ বাবে মাক দেউতাকে দুইজন গুচি যায় কাম কৰিবলৈ হয়, এনে আগৰ দিনত কেনেক কুৱা, দেউতাকে কাম কৰে, উম, দেউতাকে কাম কৰে, মাকে ঘৰ চলাই মানে বাত ইসেটো ডাঙৰ কৰে তেনেকুৱা, আজিকালি কেনেকুৱা কাম কৰা মানুহৰ হাতত লৰা ছোৱালীটো দি থৈ গুচি যায় মাক দেউতাক
অ', সঁচাকে কাম কৰা ল'ৰা ছোৱালীৰ হাততে ল'ৰা ছোৱালী ডাঙৰ হয়, তে মাক দেউতাকৰ মৰম চেনেহ নাপায় এ‌ তাহাঁত তিয়ে
সেইটোয়ে। এতিয়া এটাচমেন্টো এতিয়া অ' এটাচমেন্টটো এতিয়া কাৰ লগত থাকিব, কাম কৰা মানুহজনে টাইমত দিব লাগে দিয়ে, উঠাব লাগে উঠাই দিয়ে, তেনেকুৱা
উ হয় তাহতি সেইকাৰণে বুজিয়ে নাপায় আজিকালি মৰম। তেনেবোৰ। সেইকাৰণে ইমান সমাজত মৰা ক্ এটা হ হিংসা।
বেছি হৈ গৈছে আৰু কিন্তু আগ। আগৰ দিনত সেইটো নাছিল। আজিকালিতো এতিয়া মানুহে ষ্টেণ্ডাৰ্টো মেইনটেইন কৰিব কাৰণে ল'ৰা ছালী বোলে। একবছৰ হলেই বেলেগ ৰুম কৰি দিব লাগে সেইটোহে কয়। তেতিয়া ক'ত বাপেক মাকৰ লগত থাকিব উম। আজিকালিতো জন্মৰ পৰাই বেলেগ বেদত দি দিয়ে একদম নিউ বৰ্ণ কাৰণে বোলে। বেলেগ বিচনাই ৰাখিব লাগে। আগৰ দিনততো তেনেকুৱা নাছিলেই মানে ঠিক আছে। উম উন্নত বাৰু ঠিক আছে। হৈছে কিন্তু এ যিখিনি। মানে মানুহৰ এটাচমেন্টৰ ক্ষেত্ৰত উন্নত হৈ একো লাভ নাই।
ইমান উন্নতও নালাগে আৰু ইমান পৰিৱৰ্তনো ভাল নহয়।
সেইটোৱে যিখিনিত হ'ব লাগে। সেইখিনি হওঁক কিন্তু মানে সবতে যে একদম আৰ্টিফিচিয়েল ৰবটিক। টাইপ হৈ যাব সেইটোতো নহয় ন।
সেইকাৰণে আজিকালি সকলোৱে নিজৰ মাজতে ব্যস্ত হৈ থাকে। সকলো পাহৰিয়ে যায় বাহিৰত কি হৈছে। কি নহৈছে একো গমেই নাপায় তাহাঁতি্ ইমানেই পৰিৱৰ্তন আহি গৈছে আ। অকল মোবাইল লেপটপ এইবোৰক বেছি গুৰুত্ব দিয়া হৈছে। পঢ়া শুনা আৰু। পঢ়া শুনাটো ইমানেই মানে বুজা আজিকালি।
উম মই দিয়া লৰা ছোৱালী যে বেগতটো দেখিলেই মোৰ দুখ লাগে দাঙিবই নোৱাৰে নিজত। কে বেছি মানে ভাৰী বেগটোহে ইমান কিতাপ।
আৰু ইমানেই পঢ়া শুনাৰ ওপৰত মানে প্ৰেচাৰ দিয়ে তাহতক ইমান সৰু সৰুৰ পৰা ইমান বেছি চাবজেক্ট আৰু। ইমান আৰু ইণ্টাৰভিউ হয় জানানে আজি। কালি।
চবতে হয় সৰুৰ পৰাই খালি ইন্টাৰভিউ হয় দিয়া মোৰ বহুত বেয়া লাগে। আজিকালি এইবোৰ কথা। তাকো এনেকুৱাতো নপঢ়াই বোলে। আহ কিবা ভৱিষ্যতৰ কাৰণে কিবা উন্নত কিবাতো নপঢ়ায় চব কি পঢ়াব আৰু আমাৰ অসমত আৰু পঢ়োৱা ম।
অসমত সচাকে উন্নত হৈছে যদিও কৰ'বাত নহয় কৰ'বাত বহুত। ক্ষেত্ৰ পিছপয়েই ৰৈ গৈছে অসমখন।
হয়।
নে ৰাস। ৰাস্তা ঘাট বোৰো উন্নত চোন হোৱাই নাই উন্নত সদায় কৰিছে কৰিছে বুলি কৈছে। সদায় গুৱাহাটীত বানপানীৰ সমস্যা নোহোৱা হোৱাই নাই ৰাস্তা ঘাট ভালকে বনাবই পৰা নাই। বনাইছে ফ্লাই অভাৰ হে বনাইছে। কিন্তু, ৰাস্তাত কিন্তু বানপানী সমস্যা সমাধান কৰিব পৰা নাই।
সেইখিনি সমস্যা যদি সমাধান কৰিব পাৰিলে হয়। নাইবা অসমত ইমান খিনি নিবনুৱা আছে, শিক্ষিত নিবনুৱা। উম, শিক্ষিত নিবনুৱা খিনিকে যদি কাম বনত সোমোৱাই দিলে হয় ন। তেতিয়া বাহিৰত গৈ গৈ লৰা-ছোৱালীয়ে কাম কৰিব নালাগে আৰু।
সঁচা কথা এইবোৰ আজিকালি আৰু কামৰো অভাৱ নিচিনাই হৈছে।
স্বাৰ্থপৰ হৈ গৈছে আৰু আজিকালি মানুহবোৰ তেনেকুৱা ধৰণৰ কথা।
তাকে আৰু।
হয় দিয়া, অ' ঠিক আছে দিয়া ৰাখিছো আৰু চাহ পানী অলপ খাওঁ গৈ।
অ' ঠিক আছে।
চৰিয়া।
কি যে বিললা কথা পাতিছো বে আমি।